সেইটোৱে মানে এটা এটাটেই বাৰি অ
একো নাই দেহ হৈ যাব
হৈ যাব দে এইটো কেইটা বাজিল ছয়তা চয়টা চিক্স উম চাৰে ছয়টাৰ লগে কৰো থুত থৈ দিম আৰু পঢ়িব যাওঁ খাই লৈ বৰ দিগদাৰ হৈছে
আছোঁ আহ নাই কতে ইজি লাগিছে পঢ়াৰ ষ্টাৰ্ দিয়া নাই মানে ষ্টাৰ্ট দিছো অলপ অলপ মানে এইটোৱে ফ বাত বুজি পোৱা নাই একো ব এতিয়া মানে ভাবিছো যে ফাৰ্ষ্ট ফাৰ্ষ্ট ৰ সেইটো কি কয় অ ইউটিউবৰ আগতে চাম মানে ফাৰ্ষ্ট ইয়াৰত ত এনেও পাছ কৰাই দিয় ন চ' মানে যোনবোৰৰ অ টুৱেলভত বেচিক আহিব সেইবোৰে আগতে মানে ভালকে চাওঁ বাকীবোৰ পাছ হোৱাকে পঢ়িম আৰু
অ অ ঠিকেই সেনেকে কৰ সেইটোয়েই ভাল
সেইটোয়ে আৰু ফাইনেন্সৰটো বোলে বহুত কুৱেশন এনচাৰ থাকে কি কৈছে ন চ' এতিয়া মোৰ মানে ফাইনেন্সো আগতে বেছি চাব লাগিব বিকজ সেই ফাইনেন্স ইকনমিক্স আৰু একাউটেঞ্চি এই তিনিটা তাৰ মানে বেচিক আহে
অ চামিতে বৰ দিগদাৰ কিন্তু মই মই ভাবিছিলো মই হেৰি ল'ম বুলি কমাৰ্চ লম বুলি কিন্তু মানে সেইটো নতুন চাবজেক্ হৈ গ'ল না আৰু মই ভাবিছিলো মানে যেতিয়া মানে ল'ম বুলি ভাবিছিলো তেতিয়া মোক বহুতে কৈছে মানে সেইটোত মানে মেটছ বহুত লাগে আৰু মই মেটছ ইফালে গাধা‌ আৰু তাৰ মে মেটছ যদি মই চাবজেক্ট ত যদি নলও হলেও বোলে তাতে মেটছ বোলে আহিবই বোলে বহুত ত' ভাবিলো মইতো এনে গাধা অ মই লৈ লাভ নাই সেইখন তই সেইটো কাৰণে মই চাইন্স এ ললো এতিয়া মই বেয়া পচটাই আছো এতিয়া মই কল অ এতিয়া মই কলেজ পাম নাপাম সেই ঠিক নাই মোৰ ভাবচোন নাইনটি কেনেকে আহিব দে নহয় এদমিচনৰ কাৰণে নাইনটি কি লাগিব
ন না কোনে কইছে নাই নাই তই তই চিক্স তই ছেভেনটি পালো তই আৰমছে পাই যাবি
ক পাম
তই স তোক তোক তই ক তোক ক'ত লাগে
এইখন কটন বা কিবা হেনেকুৱা ওচৰৰে
অ তোৰ কি সেইটো মানে কা
অ অ বিশ জি
অ তই পাবি দে একো নাই মানে এন চি এল আছে তোৰ
অ সেইখনেতো নাই মানে আমাৰ গভমেন্ট জব কৰে যে
অ তে নহ'ব তই কটনত পাব নোৱাৰ তই এই অ তই কটনত পঢ়িব হলে তেন্তে তই জেনেৰে লৈ পঢ়িব লাগিব
বৰ দিগদাৰ হৈছে
স জেনেৰেল হলেটো মানে বহুত কাটঅফ সাই
চেক বনাব নোৱাৰি নেকি
এ নাই কি কয় এই মানে আগতে এনচেল বনাব পাৰিছিলো ব এতিয়া মানে তই এনচেল টো এনে মানে তই তোৰ য'ত গাও আছে তাত যাই কিনে এনে এ মানে হেণ্ডঋতেন বনাব পাৰ বা ডিজিটেল নহ'ব বিকজ সেইটোয়ে গভমেন্ট জব ন
উম বৰ দিগদাৰ হৈছে এই বুলি ঢুই
এতিয়া তই তই বেলেগত লব পাৰ আমি এনচেল নাই সেইকাৰণেটো সেইটো সেইবোৰত ল'ব নোৱাৰো কি কয় ইউনিভৰ্ছিটি ল বাট এতিয়া জান এতিয়া এনেকে হৈ গৈছে ত এই কেইটা কলেজত কিটো এন চি ল লাগে অ কি কয় এ মোৰ বৰ বইফ্ৰেণ্ডটো যে নামটো নকওঁ আৰু চ ন অ চব অ একো নাই দে মানে নিজৰ চিন নি দিলে হ'ল আৰু চ কি কয় অহ টো ছিৰাজ যে অ চ সেইটোত বোলে সেইটোত এ সি সেইটোত সেইটোত কৰিছে কি কয় অ বি চিটো কৰিছিলে ন বাট নিজে নিজে খাল হৈ গৈছে
অ চিলে এন চি এল দিয়া নাই কাৰণে
অ নি আতে দে কমেচি য আ ন তেল দিবৰ কাৰণে ইয়াৰ লগৰ এটা কিন্তু আহিছে আৰু সেইটোৰ পিছত আৰ্য আৰু য'তো‌‌ হেৰি হয়, ক'বি। অ বি চি দি কৰিছিলে, বাট জেনেৰেল হৈ গৈছে, বিকজ অফ এন চি এল নাই। সেইটো পাই গৈছে আৰু যত চহী আৰু যত এডমিশ্যন যতে
ইচ্ ৰাম! এই আমাৰ ইয়াৰো হৈছিল এনেকুৱা, তেওঁ যে, বাপেকে যে আনি দিছে কৰবাৰ পৰা নাজানো কেনেকে বা, তাৰ পৰা নেক্সট দিনা কৰি ল'লে এডমিশ্যন। কিন্তু গভমেন্ট থাকিলে কেনেকে কৰিব পাৰিব, সেইটো বাৰু সোধাই নহ'ল। হ'ল। কৰিছে
সেইটোয়ে, মোৰ, মোৰ বাৰোঁ সেইটো ওলাইছিলে। হেণ্ডৰিটনটো, সেইটো কিন্তু মানে এ, এই দিছপুৰত, কলেজত মানে অ এডমিশ্যন হবৰ কাৰণে লৈ লৈছে বাট কি কয়, বায়ে চি উ ই টি দিব আছে ন। তাতে ইউনিভাৰ্চিট পৰা পাব পাৰো বুলি সেইটোত মানে একচেপ্ট ন কৰিলে, যতিয়া লাগিব আৰু ডিজিটেল ওলাব ইমান মান্থ লাগে পুৰা, আৰু চি উ ই টি দিবৰ কাৰণে ইমান মান্থ নাছিলে আমাৰ তাত।
অ এই বেয়া ঝামেলা এইবোৰ তোৰ বাৰ কি হয়? ষ্ট্ৰ্ৰীম!
ষ্ট্ৰ্ৰীম আৰ্টছ
বৰ ঝামেলা দেই এইবোৰ।
সেইটোৱেই ৰে! মানে, এন চি এল, কিবা কিবি ইমান কিয় খুজিব লাগে মানে? ডাইৰেক্ট ষ্টুডেন্টছে পঢ়িব খুজিছে, তো, ডাইৰেক্ট পঢ়া নাই, ‌ ইমান কষ্ট দিয়ে জানা? কেইটামানৰ কাৰণে ইজি কৰি দিয়ে, কেইটামানক মানে হাৰ্ড কৰি দিয়ে লাইক
চবৰে কাৰণে একে কৰিব লাগে
জেনেৰেলৰ ইমান হাৰ্ড, সিহঁতৰ কাট অফ বহুত হাই। দেন অ' বি চিৰ জেনেৰেলত অলপমান কম অকল বহুত অলপ কম, অ সেইটোৰ ওপৰত অ বি চিৰ এন চি এল লাগে তোৰ পিছতকে আৰু এছ চি, এছ টি ৰ ইমান চাবিচোন ইমান নিজে কৰি দিছে সিহঁতৰ ক আ যত মোৰ মানে ক্া মোৰ স্কুলত ছালীজন আছিলে তাইৰ মোতকে এক বছৰ ডাঙৰ এ তাই কিমান অ তাই মোকও কম পাৰ্চে পাইে মইতো ফিফ ফৰ পাইছো ন তাই মোতকেও গম পাইছিলে তাই আ যত ডাইৰেক্ট ফৰ্ষ্ট মেটলষ্ট নাম ল গৈছে বিক'জ তাই এছ নে এছি হয়
বা
এ ইমান মানে সিহঁতৰ কাৰণে ইমান ইজি কৰিছিলে এনেকে কৰিব নালাগে অভি কাৰণও ত তহঁতে কিবা ক অ বি চি টো ব অ বি চি ইপিনে জেনেৰেলৰ দলে সমানে ভাবি ল কৰি লৈছ সেইটো উপৰত তহঁতে কৈ আছো ত সেইটো ওৰত তহঁতে কৈ দিছ এন চি এল লাগে এন চি এল কোনে আনিব এতিয়া কেনেকে আনিব
ম আগতে বনাব দিব লাগিবতে
সেইটোয়ে তই এতিয়য়া মানে তোৰ গাও ক'ত
মোৰ গোৱালপাৰা
অ ততে যাইকনে কেতিয়াবা ততে যা যদি তাতে গৈ কিনে ত তই মানে মানুহ বিচাৰিবি মানে যোনে এইবোৰ কাম কৰে কম্পিউটাৰ কিবা কিবি তাত যাই কিননে তই মানে বনাই আগৰ বনাই থি হৈ যাব মান
মানে অ হেনৰিটন খনৰ লগত ডিজিেল খনো দিবনে
অ তই তই ডাইৰে্ ডিজিটলে বনাই লবি সেইটোৱে ভাল হ'ব বিকজ হেণ্টনটো তোৰ চিয়ৰ নহয় যে কি কয় এক্সেপ কৰিব বুলি
উম দেৰিবত দিগদাৰ মৰাতেে
স ইমান দিগদাৰ দিয়ে ন ন আকৌ কাষ্ট চাৰ্টিফিকেট এন চি এলৰ লাগে সিহঁতৰ ইমান মানে
হয়তে
অ অ
উম
তই কি কি কলেজত যে ভাবিছ অকল উ ধৰি তই কটনি ভাবিছ বেলেগ ভাবা নাই আৰু
নহ জগাৰ নাম নকবি
তাকে কৈ অকল কৈছে
উম নহয় সম্পূৰ্ণ নাম বা ঠিকনা কৈছিল ন
হে তাতেই দেখোন এক্সাম্পলত
অঁ অঁ অঁ
আচ্ছা অ এইটো ঠিকে আছে মানে মই ভাবিছো আৰু যে কটনত মানে ম ই ভাবিছো বিবোৰতটো নাপাওঁ মই জানো তাৰে মানে কাট অফ বহুত হাই ইমানতো মই এনেও নাপাওঁ জানো সেইটো কিন্তু কটন চাওঁ বাকী এই জিঅওখন যে গুৱাহাটী ইউনিভাৰ্চিটি সেইখনত তো আৰু সেই চি উ কি দিব লাগে তেতিয়াহে এ মই নোৱাৰো তাতে
বাকী আৰু কলেজে নাই তেতিয়া গলে প্ৰাইভত যাব লাগে আৰু আছে প্ৰাগজ্যোতিষ প্ৰাগজ্যোতিষ আৰু গুৱাহাটী কলেজখন খন আছে গুৱাহাটী কলেজত নাযাওঁ, ভাল নালাগে, ভাল নহয এইখন ভাল নহয়ে ভাল এন প্ৰণজ্যোতি আৰু কটন আছে বাকী বি বৰুৱাত নাপাও মই জানো সেইটো।
দে আৰু তই ট্ৰাই কৰিবি, আৰু পাৰিলে আছাম ডাউন টাউনটেন ইউনিভাৰ্চিটিটো ট্ৰাই কৰিবি, ত যদি তোৰ যদি ভাল পাৰন্টী আহে না তাতে পাব পাৰ সেইটো কিন্তু বহুত ভাল কলেজ হয় ইউনিভাৰ্চিটি
নহয় মেইনকত এইখন হ'ল যে খন প্ৰাইভেট হয় ইমান পইচা নাই না
অ এইটো হৈ না
অ সেইখন প্ৰাইভেট বহুত পইচা লাগে অ বহুত বেছি নহয়তো ল'লো হয় পইচা থাকিলে ই মানে এতিয়া যদি মই ললো হয় কব পাৰি অঁ হয় গল নহয় আছেতো নিজে নিজে অন হৈ যায় অ এ এতিয়া যদি মই গভমেন্টত ল'লো হয় সেই কলেজ ইলেভেন টুৱেলভ কেইটামান যদি ললোঁ হয় কিন্তু মই নাপালো না মানে মোক কিন্তু মোৰ কটনৰ কি হ'ল জানা মানে এক্সটাৰকেথাকে তাতে যে কৰিব লাগে যে নাই মই সেইটো গমেই নাপাওঁ
এইৰা
সেই চামাৰ্ট পৰ্টেলত মই কৈ থৈ দিছোঁ বাকী মই সিহঁতৰ মেইন মেইন সেইটো অ অ অফ হৈছে লিংগটো গমেই নাপাওঁ পইচা দি পিনে যেতিয়া যেতিয়া মেনিফিচ কৰি ওলাইছে যেতিয়া মোৰ লগৰজনিয়ে কয় যে তোৰ নামটো কিয় নাথাকিব লাগিছিল তাতে আৰু কটা ফেভাৰ বহুত কম হৈছে ছাইনচৰ তাৰমানে ফিফটি ছিক্স হৈয়েই গৈছে
সেইটোয়ে যোৱাবাৰ কটন কলেজতো কিবা হৈ গৈছে যা নন কিবা এটা কাৰণে মানে কিবা নাম ওলাই ছিলে চ' সিহঁতে বহুত কম কৰি দিছিলে কাট অফ
উম তাকেতো বাপৰে বা সেই ক হলেও নাপালোঁ হ'ব লাগিছিল ভাল লাগিল হয় পালো হয় যদি মই গম পালো হয় সেইটো কথা মোৰ মোৰ ছেভেণ্টি ফৰ
মই ভাল পাই আহিছিলোঁ বেলেগ গভমেট কলেজ পালে দেখোন তই
নাই নাপায় মই বিবৰুত কিমান দিন গৈছো বিবৰুৱত ইচটাৰটিং আছিল ছেভেনটি
অ চাৰট ছেভেটি আছিল ন চ' তোৰ মানে এডমিচন ক একসপ্তাহ মান চলে ন চ'